হেল্ল'
হেল্ল'
অ ভাল নে
আহ কি খবৰ অ আই ছোৱালী জনী
ত
বহুত দিনৰ মত মাতো শুনিছো দেই
তাকে ময়ো বহুত দিনৰ মূতে শুনিছো সেই সেইটো কাৰণে ফোন কৰিছ বোলো খবৰ খাতি এটা লওঁ। হা
কোনো এটা নকৰা আজিনো কি মনত পৰিল
এ এনেই আৰু হ'লেও খবৰ খাতি লবলৈ মন নাযায় কি মন যায় দিয়কচোন সদায় আৰু কেনেকেনো কৰিব পাৰি। কিটো কামত ব্যস্তই থাকো তথাপিও আজি মনত পেলাইছো যে। অ', বাকী ভাত পানী খালে? নে বনাইছে?
বনাই আছো বনাই পেলাই অকমান সময় উ মানে ঠাণ্ডা হ'বলৈ দেৰি হয় ন অকমান খোৱা।
হয়।
তাৰপিছতে হেৰি কি বুলি কয় তোমালোক খানাই নেকি?
এ নাই নাই খোৱা নাই। আমাৰ বনাহে আছে।
মায়ে বনাইছে?
অ', মায়ে বনাইছে।
মা কেনেকুৱ যা মোৰ মা মা
মা এতিয়া বৰ্তমান ঠিকে আছে বাৰু। তাৰপিছত এই বৰ্তাৰ লৰাটো লগঘুনজনী আছিলে তালৈ গৈছে। বৰ্তাৰ লৰাটো লগুণ দিয়নী আছিলে। তালে গৈছে।
অ', তালে গৈছে।
অ'। বাকী আপোনালোকৰ ঘৰৰ সকলোৱে ভাল?
অ', সকলোৱে ভাল দিয়া মাজতে কিবা সৰু সুৰা বেমাৰ কিছুমান হৈ গৈ হৈছিল বাৰু।
এ সেইটোতো থাকিবই আৰু সেইটো সকলোৰে আছে।
এয়া ভাল যেনিবা।
অ'।
উ ভাত কি কি বনাইছে মায়ে?
অ', ভাত ভাত এই চৰাইবিন আলু দীম তেনেক বনাইছে।
উম।
তাৰপিছত এই সেয়া যেনকে থুপথুপীয়াকে বনাইছে আৰু অকনমান। অ তাৰপিছত টা স্কোৱাচ ভাজিছে।
ভাল কিন্তু।
ভাল আৰু মানে স্কোৱাচটো কুমলীয়া কুমলীয়া স্কোৱাচটো ভাজি খালে ভাল লাগে।
উম মিঠা হয়।
মিঠা মিঠা লাগে বাকী খিনিহে ভাল নালাগে।
উম
সেটো কাৰন
উম এতিয়া পিছে কি কৰিম বুলি ভাবিছা?
কি ক'ম মানে পঢ়া শুনাটোতো ধৰক কৰিলোয়েই। এতিয়া মান পা আৰু অকনমান পঢ়িব লাগিব‌ই, এইটো সিটোকে তাৰপিছতে এই ইন্টাৰভিউ খিনিকে লাগি আছো আও। এইটো যিটো দি মেলি।
উম
তাতে কি! যদি ভগৱানে কৃপা কৰে আৰু কিবা এটা হৈ যায়। যাব-আৰু এতিয়া তেওঁক, তেওঁৰ ওপৰতে।
মনে-প্ৰাণে বিচাৰিছোঁ নহয় কৰিব। আৰু কষ্ট কৰিলে। ফলটো ভগৱানে দিয়েই। কষ্টৰ ফল মিঠা বুলি- কয় যে।
তাকে তাকে!
ট কৰিছো। চোৱাচোন, পৰিক্ষাটো দিয়া।
আৰু সেয়াই, ঘৰখনৰ কাৰণে কিবা এটা কৰিব পাৰিলে ভাল লাগে, ন?
সেইটোৱে সেইটোৱে, উদ্দেশ্যটো খুব ভাল, হেৰি ভাল। উদ্দেশ্য। কলে বোলে ভগৱানে হেনো চকু মেলি চায়, বুলি কয় আৰু। গম পাইছা নে?
অ' এই- মন্টো ধৰ ইটো সিটো, কৰি থাকোতেই গ'লচোন, এতিয়া অকণমান যদি অকণ সুখ দিব পাৰোঁ সেইটোৱে ডাঙৰ কথা। আৰু বেমাৰ-আজাৰ বোলো, আজিকালি যিমান যি হয় জানেই। যিমান যি, টকা-পইচা লাগে। এটা সাধাৰণ বেমাৰ- ভাব লাগে
উম'
এতিয়া মানে কি হ'ল, আমাৰ দেউতাই সিদিনাখন আকৌ ডাক্তৰক দেখুৱাব লগা হ'ল। ভৰিটো বেছি ফুলি আছিলে যে। আছে। এতিয়া মানে- আগতে ক্ৰিয়েটিনিনটো অকণমান কমিছিলে, এতিয়াচোন আকৌ বাঢ়ি গৈছে অকণমান। গতিকে- ভৰিতো অকণ ফুলা-ফুলা হৈ আছিলে, আমি ইউৰিক এছিড বুলিয়ে ভাবিছোঁ- খুব কম ইউৰিক এছিড, দেই ঔষধ খাই। আছিলে কাৰণে হয়তো কমিব পাৰে, মানে ধৰক ইউৰিক এছিডটো টেষ্ট কৰোঁতে, কিন্তু এতিয়া ভালকে এবাৰ ডাক্তৰক দেখাব লাগিব। আৰু ডাক্তৰক দেখুৱাওক বুলি ক'লেও। যথেষ্টখিনি পইচা লাগে।
অহ', তেতিয়া ওম'।
সেইটোৱে এটা বিপদ, আৰু।
উম'
আৰু যিখিনি টেষ্ট কৰিব লাগে, সেইখিনি টেষ্ট। পিছতে আপোনাৰ ধৰক দহ হাজাৰ মান টকা যায়
যাবই যাবই আৰু টেষ্ট খিনি নকৰালে ধৰা এতিয়া নকৰালৈকে ধৰা মেডিচিন দিব নোৱাৰে ন
পোৱা নাযায় ন কি হৈ আছে
কি হৈছে কি কথা এইবিলাক
আজিকালি যে বেমাৰ ভাগ বুজত দেখি ইছ ত মানে ইমান বেমাৰ হ'বলৈ ধৰিছে ইমান বেমাৰ
আছুহিত ভাই
আৰু নানান ৰকম ৰকমৰ বেমাৰ হৈছে
উম
মানুহ বিলাকৰ জীৱনত মানে নানান ৰকম ৰকমৰ আহিছে গতিকে ভয়ে লগা হৈছে এইবিলাকৰ আৰু মানুহ বিলাকে কৈও থাকে নহয় কি হৈছে কি নাই হোৱা এইবিলাকত জি নহকা উপ উপায় নাই
উপ প ন পাৰে ভাত কিহে বনাইছে মায়ে
ভাত এইয় আৰু ভাজি ভাত চব্জি আৰু মই চাটনি অকন বনাম বুলি ভাবিছো জানো কি কম গৰমত যি টো গৰম পৰিছে পিছে আপুনি আচাৰ চচা বনাইছে নাই
বন আছো বন আছো
কিভা বনাইছে
আম তছত তাতে হেৰিয়ৰ গছ টেঙা তো ফুট চলকীয়া বনাইছো এক্সট্ৰাকে
অ গাছ টেঙা ভুজল গা টঙাাতটো কেনেকে কুটি লৈ পেলাই বনাই নেকি অ তাৰপিছত
এ তাৰপিছত মই মিক্সিত দিম আচলতে মিক্সিত দিম আচলতে
অঁ
একেবাৰে হেৰি কৰি নপেলা বাৰু মই একেবাৰে মিহিন নক ফোৰ বাৰু অ কেঁচাকে কেঁচাকে তাৰপিছত দি পেলাই ম সেইখিনি মই কাছৰ মানে চিচাৰ বা হেৰি বা এইটো কি কয় বটল এ ভৰা ভৰাই থওঁ
হয়
তাৰ পিছত সেইখিনি মই আচাৰ কৰা খিনি এতি সখিনি তেনেকে থৈ দিলেতো জানাই কিছুমান তৰকাৰী খ টেঙা য যে সেইটো
অ অ গম পাইছো
উ
নহয় ন আচাৰ টো কথা কৈছো ভোট জলকীয়া আচাৰটো মিক্সিত মানে অকণমান আধা সে মাই ৰ'দত ৰ'দত দি লোৱা নে কি ৰ'দত দি লোৱা নে নিদিয়াকে।
এই নিদিনে সনেকে হব পানীটোতো শু-কাব লাগিব ন। টো শুকাব লাগিব। উম তাৰপিছতে হেৰি কৰিলৈ পেলাই কি কৰো এই যে দিয়ে যে
অ।
তুমি কোনটো কথা সুধিছানো মোক
এই ভোট জলকীয়া আৰু হেৰি বুলি কৈছে যে গাছ টো
এই ভো তাকেইেতো ভোত জলকীয়াাতটো আকৌ হেৰি কৰিব এতিয়া নোৱাৰিবা চবে কাটিব নোৱাৰে বাৰু। আমাৰ খুব ধাৰ থকা চুৰি এখন আছে সেইখন দি পেলাই অৱশ্যে কেঁচি দি
ন মই কি কৰো মোৰো সেই ডাঙৰ চুৰি এখন আছে এই কাঠৰ কাঠৰ সেইখন আছে যে বহুতখন তাতে মই হাতত হ'লেও মই পলিথিন দুটা পিন্ধি লওঁ পিন্ধি লৈ প চুৰিীখন ধৰি তেনেকে তেনেকে কাটো।
কি পিন্ধিল বাা
পল্থিন দুটা হাতত পিন্ধি লয় চুইখন ধৰতে ও।
অ অ মই প্ৰথম নিমখ অলপ দি পেলাই সুমোৱাই থওঁ হেৰি বৈযাম এটাত। পোৰা কৰি মানে অ অকণমান ডাঙৰ কৰো আৰু টুৰাটো নিমখত দিলে হেৰি হৈ যায় নহয় জহি কহি
উম।
দি থৈ পেলাই তিনিদিন বা দুদি দিন থম। থৈ পেলাই তাৰপিছত ৰ'দত দি পেলাই পানীটো শুকাবলৈ ৰ'দত দিওঁ
আহ।
বুজিছানে!
হ।
তাৰপিছত মানে বেছিকে কণ কণীয়াকে শুকুব নালাগে আকৌ ইয়াৰ পাছত আনি পেলাই মই হেৰি দিওঁ আৰু এইটো কি ক তেল দিম তেলটো কেঁচাই দিও মই তাৰপিছতে মই হেৰি এই কেতিয়াবা দিও বাৰু হে সেইটো সুধা মানে ভুট জলকীয়া বনোৱাটো দেই
আহ।
টো বনালে মানে হেৰি হয় এইটো কি কয় যদি গাছ টেঙাৰ লগত বনাওঁ গাছ টেঙাটো চেপি চেপি পেলাই তাৰমানে বৈয়ামত যেতিয়া থোৱা যায় তেতিয়াযে পানী ওলাই ন গা টেঙা ওলাই জানো।
অ।
চেপিব লাগিব চেপি পানী খিনি পেলাই মই সেইটো ৰ'দত শুকুৱাও গম পাইছ নে?
বুজিচোৱা
অ শুকোৱাৰ পাছত ত সেইটো আকৌ সে মানে কাৰাৰত যদি দিয়ে এদিনত ধুনীয়াকৈ হৈ যায় মানে গম পাইছে নে?
বুজিছোঁ বুজিছোঁ।
মানে যিটো মানে মই তোমাক কি ক'ম আইডিয়াটো কৈছো আৰু তাৰ পাছত হেৰি কৰা পাছত এই অ কুকোৱা পাছৰ সেইখিনিতে মই আকৌ হেৰি দিওঁ তেল মছলা তাৰ মানে জলকীয়াটো তাৰ লগতে কিয় নিদো জলকীয়া ইতিমধ্যতে থাকে ন। জলকীয়া আছে অ বেলেগ জলকিয়া আচাৰো থাকে গতিকে মানে কি হয় এ সেইটো এক্সট্ৰাকে বনাব নোৱাৰোঁ মানে। তাৰ পাছত উঠাই কিনি তেতিয়া মই হালধি দিও দি পেলাই মছলা মই কি দিওঁ জানো ভূতজলকীয়া ধেৰি দিওঁ ধনিয়া গুটি যে ধনিয় গুটিটো ভাজো ভাজি পেলাই অ মানে একেবাৰে মিহিন একদম পাউদাৰ নিচিনা নকৰো মানে অকমান আধা ঠেচেলা নিচিনা হেৰিয়ত তেনেকুৱা কৰি পেলাই তাৰ পিছত আকৌ এইটো কি কয়। ক'লাজিৰা, ধনিয়া গুটি, ক'লাজিৰা চফ গম পাইছনে চ খোৱা মুৰিটো যে খাওঁ যে। হে - হেল্ল', উম। এ ভাজি পেলাই তাৰমানে হেৰি পতটোত দি দিলে গুৰা নহয় ভালকৈ।
হয়।
অহ। তাতে দি পেলাই সেইটো।
তাকে খাই কিন্তু সেইটো টেষ্ট
কিন্তু তাৰ লগত মই সেই যে ভোট জলকীয়া খিনি যে
অঁ।
তাত যে সোমোৱাই থৈছো সেয়াও দি দিওঁ, মানে জ্বলা ভাৱটোও থাকে হেৰিও লাগে মজা লাগে।
এ সঁচাকে ধুনীয়া লাগে আৰু আপ - মই যে আ আচাৰ ৰুটিৰ লগতো লওঁ, ভাতৰ লগত তো লও। আচাৰ বুলি কলে মই একদম ক'ব নোৱাৰা।
তাৰপিছত বগৰীৰ দিনত মিঠা - মিঠাই বনাইছিলো, মানে হে দি মিঠৈ দি পেলাই যে বনাই। মিঠা আচাৰটো।
বগৰী মিঠা আচ চাৰতো ভাল লাগে খাই দে। আগতে মানে আমি স্কুল লে লৈ লৈ যাওঁ গম পাই নাই? স্কুললে সেই কাগজৰ টুকুৰাত বান্ধি লৈ পেলাই লৈ যে একদম মিঠা জলা মিঠা জলা লা গে যে, মজা লাগে এটা তাত সেই হেৰি এইটো কয় এনেই কোনোবা টাইমত চুপি চুপি খাই থাকো বৰ ধুনীয়া লাগে আমি একে আধা টেমা টেমা শেষ কৰোঁ সেই আচাৰ।
উম।
কিন্তু দুইটা বস্তু মিক্স হ'ব লাগিব দেই এ এটা জোখত হ'ব লাগিব একদম মানে মিঠাটো বহুত বেছি জ্বলাটো নাইকিয়া হোৱা তেনেকুৱা হলেও ভাল নালাগে। অ' মিঠা জ্বলা মি ঠা জলা হ'ব লাগিব। তেতিয়াহে ভাল লাগিব।
এতিয়া পিছেত হেৰি কেইটামানত হয় ভাত?
ভাত আমাৰ এই দহটা বাজিলে দহটা পোন্ধৰৰ পিছত এতিয়া খামেই আও।
অ।
বাৰু দিয়ক।
পিছে।
ঠিক আছে অ অঁ। হ'ব দিয়ক। হ'ব দিয়ক বোলো আও।
অ ঠিক আছে দিয়া বাৰু ঠিক আছে ফোন। কৰিবা এনেকে।
কৰিম কৰিম কেম ব।
উ